অঁ কওক।
কি কৰিছা?
এইয়া আছোঁ আপুনি?
আছো দিয়া।
অঁ ফোন কৰিলে হঠাৎ আজি।
এ আজি মনত পৰিলেে তাৰমানে। আমি এফালে যাম বুলি ভাবিছো?
কোনে।
মানে গৰম বন্ধ দিবতো। গৰম গৰম বন্ধ দিব যে। অহা মাহলে তো গৰম বন্ধই হব গৰম বন্ধ। হোৱাৰ আগে আগে মানে মই ফোন কৰি থৈছোঁ আমি এফালে যাম বুলি ভাবিছোঁ?
অ কত যাব।
ভাবিছো এইফালে গুৱাহাটী ফালে যাওঁ নেকি?
অ গুৱাহাটী আকৌ গৰম বন্ধত আপোনাৰ গৰম নহ'ব জানো তাত বেছিকে?
হ'লেও মানে ফুৰিবলৈ যোৱা কথা আছিলে?
মানে কি অম্বুবাচী মেলা চাব যাব নেকি?
অম্বুবাচী মেলা বুলিয়ে নহয় মানে। আমি কামাখ্যাৰ ফালে যাম বুলি ভাবিছো? তাৰ পিছত আকৌ এইফালে। উমানন্দ চাম তেনেকৈ কিবা কিবি চাম আৰু।
এতিয়া অ মাক মানে মাক ক'ব দিছে মানে।
মাক কৈ দিবা আৰু মানে কি মাকক। ভাইটি আৰু ভণ্টিও আছে নহয়? সিহঁতকো সিহঁতক। কু লৈ যা লৈ যদি যায় তেতিয়া আমি একেলগে যাম গৈ মানে তাতে আমি চাই কৰি হোটেল এখন ল'ম হোটেলত থাকি মানে সেইফালে গোটেইখিনি চাই কৈ আহিম
অ বুজিছো মানে কিন্তু আকৌ এতিয়া গৰম নহব জানো বেছি
একো নাই গৰম দিনত গৈয়ে থাকে গৰম দিনতো মানুহ ঘূৰি ঘূৰি ফুৰে ন
নাই মানে আপোনাৰ তাত মানে হেৰি হয় কি বুলি কয় যে পানী বহুত অসুবিধা
পানীৰ অসুবিধা হয় বেছি দিন নাথাকো নহ আমি তিনি চাৰি দিনৰ কাৰণে যাম
অ অ হ'ব দিয়কচোন বাৰু পইচা কিমানকে তুলিছে এনে পইচা।
জানিলি নহয় আমি নিজৰ গাড়ী লৈ পেলাই যাম।
অ সেই পইচাটো দিবই লাগিব গাড়ীত দিলেও ধৰ।
গাড়ী এতিয়া চোৱা চিতাবলাক নিজৰ পইচা আৰু গাড়ীখনতো আমাৰ নিজৰ ঘৰৰে গাড়ী যাব।
অঁ তেলৰ পইচা কিমান দিব লাগিব তেতিয়া সেইকাৰণে সুধিলোঁ।
তেলৰ পইচাটো নালাগে। আমি নিজেই ভৰাই যাম আমাৰ নিজৰ নিজৰ যে। এতিয়া আৰু তেনেকুৱা চিনাকিয়ে পইচাটোনো কিয় লওঁ
অঁ হ'ব বাৰু দিয়ক ঠিকে আছে অঁ অঁ আকৌ আপোনাৰ ৰুমবিলাকত কিমান মান লাগিব ধৰ খৰচা।
সেয়া নাজানো দেই ৰুম ললে মানে তোমাৰ তোমালোক। তই এতিয়া কেইটা যাই সেইটো চাই পেলাই ধৰা এটা ৰুম ললা। আমাৰ এটা ৰুম ল'ম অ চাৰিটা তোমালোকৰ চাৰিটা। আমাৰ তিনিটা
অ
তেতিয়া মানে দুটা ৰুম ললে তিন দিনৰ কাৰণে এতিয়া কিমানকৈ হয় সেইটো আমি তাত কথা পাতি সেইটো নিজৰ নিজৰ হব আৰু।
অ অ বুজিলো গাড়ী যোৱাটোৱে হব আহ যোৱাটোৱে হ'ব খালি ন অ এনে কি কি চাব তাত আপুনি
প্ৰথম কামাখ্যা যাম। কামাখ্যা দৰ্শন দৰ্শন কৰি তাৰপিছত উমানন্দ যাম
অ কামাখ্যা আকৌ আপোনাৰ দৰ্শন কৰিবলৈ হেৰি লাগিব নহয় পাইবিলাক লাগিব ন।
নালাগে আমি বাহিৰৰ পৰাই চাই কৰি গুচি আহিম যদি। যদি মানুহ ভিৰ হয় বাহিৰ পৰাই চাই কৈ গুচি আহিম।
ভিৰ হব চাগে আপোনাৰ অ গৰম বন্ধ নহয় আকৌ ভিৰ এতিয়া ল'ব চাগে।
অ একো নাই সেৱা এটা লম আৰু লৈ পেলাই তাতে থাক অলপ টাইম তাতে জিৰাম জিৰাই কৰি আমি উমানন্দ চাবলৈ যাম। আগ এদিন ধৰা সেইটো কৰিলো। তাৰ পিছত পিছৰ দিনা পিছৰদিনাখন আমি কলাক্ষেত্ৰ চাম কলাক্ষেত্ৰ চাই কৰি পেলাই তাত যি কিবা কিবি আছেই নহ ঘূৰিব নোপোৱা জেগা। বহুতো জেগা আছে তাত হয় নহয় তাতো বহুতো জেগা আছে। আৰু আজ এতিয়া বোলে নতুনকৈ বহুত কিবা কিবি বনাইছে।
হয় নেকি তাত এতিয়া গোটেই ফ্লাইভাৰে বনাই দিলে বাৰু এতিয়া মই যি দি দিনাখন গৈছিলে নহয় দাদাহত আমাৰ এতিয়া ফ্লাই অভাৰ বনাই দিলে গোটেই।
এতিয়া চাব পৰা বস্তু ঢেৰ আছে তাত, তাকে এতিয়া জুবিন ক্ষেত্ৰত সোমা সেইটোতো মই জুবিনকতো দৰ্শন কৰিবই লাগিব ন। আমাৰ ইমান মানে ভাল হেৰি এজন আছিলে তাঁ তাততো সোমোৱামেই বাৰু। কিন্তু আমি তে যাওঁতে আমি দৰ্শন কৰি থৈ যাব পাৰিম। জুবিন ক্ষেত্ৰ, সেইখিনি আমি চাই যাওঁতে চাই যাম কিন্তু তাত থাকি মেলি থকা মানে আমি ব্যৱস্থা সেইকাৰণে তোমালোকৰ মাৰ লগত আলোচনা কৰিবা।
অঁ হ'ব বাৰু ইয়াৰ পৰা এনেই গ'লে কেইটামানত যাব ইয়াৰ পৰা গ'লে কেইটামানত
হেল্ল'
হেলো হেলো'।
হেল্ল'
অঁ কওক। হেল্ল' হেল্ল' হেল্ল' অ এই অকণ নিত ৰ প্ৰব্লেম আছিল দিয়ক।
অ অ তাৰমানে সেইকাৰণে মই ফোন কৰিছো যে এ মাৰ লগত আলোচনা কৰিবা।
অ অ হ'ব বাৰু। এনেই ওলালে কেইটামানত ওলাব? ইয়াৰ পৰা ঘৰৰ পৰা।
আমি ওলালে ধৰা নিজৰ গাড়ী লৈ যামতো গলে মানে দেৰিকৈ গলো একো কথা নাই চাৰে দশটা নটা এনেকুৱাত যাম।
তেনেকা গ'লে আক আবেলি সমতাম নহ আকৌ ভাড়াৰুমৰ বিলাক বঢ়াই দিলে নহয়।
একো নাই একো নাই আমি আগতে গৈছো নহয় আমি আগতে গৈছো নহয় তেনেকে ত ৰুম লৈ আছোতো। ৰুম লৈ আছো তাত অ আমি ৰুম লৈ আছো তেনেকে থাকি আহিছো। মানে জে জেষে হোটেলত থাকে। থব নোৱাৰি আৰু অকনমান ভাল ষ্টেণ্ডাৰ্ড হোটেলত থাকিব লাগিব ন।
অঁ হ'ব বাৰু।
হোটেলৰ আমাৰ নিজৰ নিজৰ খোৱা বোৱা খিনি নিজৰ নিজৰ চোৱা চিতা সেইবিলাক খৰচ পাতি খিনি নিজৰ নিজৰ। সেইখিনি ব্যৱস্থাত।
এনেই পইচা অ হ'ব পইচা এনেই অনুমান কিমান মান যাব।
পইচা অনুমান এতিয়া দুই তোমালোকৰ ধৰি লোৱা চাৰিটা মানুহ যাব চাৰিটা মানুহ খাই বৈ কিমান আৰু ধৰা।
মোৰ খাই বৈ চাই দহ হাজাৰ ন।
টকাৰ দহ হাজাৰ।
দহ হাজাৰোও কম। নৰ অডিও চাওঁ দিও বা মই। কৈ দিম অ কথাটো কৈ দিম দিয়ক।
হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
নেটৱৰ্ক আকৌ প্ৰব্লেম দি আছে।
অ অ হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল' হেল্ল'
হেল্ল' শুনিছে
হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' শুনিছে নাই হেল্ল'
অহ কথাখিনি নুশুনাই হ'ল নহয় নেটৱৰ্কৰ প্ৰব্লেম দি আছে উ
হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' হেল্ল'
শুনিছে
হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
এ নেৰ্তৱকডালে বৰ প্ৰব্লেম দি থাকে দেই কথা পাতিলেও টাৱাৰ নাপায়
অ হেল্ল' হেল্ল' হেল্ল' হেল্ল'
মাতে নাই অহা একোৱে মাতা আহা নাই হেল্ল'
হেল্ল'
কটা নাই ন ফোনটো হেল্ল'
হেল্ল' হেল্ল' এই মাত আহা নাই হেল্ল হেল্ল মাইছে কিন্তু মাত ন অহা নাই।
হেল্ল'
হেল্ল'
অ
হেল্ল'
হেল্ল'
শুনিছে?
অ শুনিছো কি হৈছিলে মাতটো নোহোৱা হৈ গৈছিলে যে?
অ এই হেৰি নেটৱৰ্কৰ প্ৰব্লেম হৈ আছিলে দিয়ক।
অ এতিয়া ঠিক আছে?
অ ঠিক আছে দিয়ক ঠিকে আছে।
অ অ
অ এইটো কি বুলি কয় যে আপুনি হেৰি অ এতিয়া দহ হাজাৰ টকা ন কম মানে কমত নহ'ব চাগে ন কিবা মিলাই কৰি।
কমত মিলাই কৰি মানে হ'ব কিবা এটা ব্যৱস্থা কৰি গ'লে হয় মিলি যাব।
অ মানে এতিয়া ধৰ এই মানে সেইদিনাখনো গাড়ীখন খন ভাল কৰি উঠিছোহে। আমাৰ এতিয়া ধৰ টমটমে চলাওঁ আৰু ন? এতিযায় টমটমৰ মানে বেটৰী কেইটা চেঞ্জ কৰিলো অ অ ব বা তেন্তে মোক কম আপোনাক জনাম কোন তাৰিখে যাম বুলি ভাবিছে?
কোন তাৰিখে মানে এতিয়াতো এই মাহৰ এতিয়া আজি তেৰ তাৰিখ হলেই
অহ
তাৰপাছত অহা মাহৰ আমি ফাৰ্ষ্টতে যাওঁ নেকি তিনি চাৰি তাৰিখ মানে।
তিনি চাৰি তাৰিখ ন তিনি চাৰি তাৰিখ অ হ'ব দিয়ক বাৰু। কথা নাই।
মাৰ লগত কথাটো আলোচনা কৰি ল'বা তুমি।
মানে আপুনি যোৱাৰ দিনাখন এদিনকে ধৰিম? তাৰপিছত এখন দুদিন। টিশনাখন ওলাই দিম ন তিনিজন ওলাই দিওঁ আৰু।
তিনিদিনাখন আমইি ওলাই দিম আৰু প্ৰথম দিনা
তেতিয় অম্বুবাচী মেলা চল থাকিব নেকি বাৰু ন অম্বুবাচী মেলা চল থাকিব নেকি? কেলে?
অম্বুবাচী মেলা শেষ হ'ব নেকি বাইশ তাৰিখ আৰম্ভ হবহে হেৰিয়াৰ
অ অ পাঁচদিন থাকে নে
অ নাই অম্বুবাচী মেলা শেষ হৈ যাব তেতিয়ালৈ।
অ হ'ব দিয়ক তেন্তে ভিটো কমি যাব চাগে। দিয়ক।
অ তেতিয়া বিহটো কৰিব এই মাহৰ বাইশ তাৰিখ একৈশ তাৰিখ বাইশ তেইশ তাৰিখ পৰা ষ্টাৰ্ট থ'বহে।
অ অ ঠিকে আছে।
তেতিয়া মানুহটো কমি যাব, তাত ভিৰ কমি গ'লে আমি ধুনীয়াকৈ দৰ্শন কৰিব পাৰিম।
অ পাৰিম পাৰিম ধুনীয়াকে পাৰিম কামখ্যা, উম পাৰিম পাৰি
কে দৰ্শন কৰি আমি ধুনীয়াকৈ চব একে, দুদিন থাকি চাই কৰি মানে পিছত তিনদিনৰ দিনাখন গুচি আহিম আৰু। হা? পিছৰ দিনাখন আহিলে আমি চাই কৰি আহোতে নি নিজৰ গাড়ী লৈ আহিম যেতিয়া আমাৰ চিন্তা নাই ৰাতি এঘাৰতা
অ সেইটো সেইটো হয় বাৰু তেন্তে মানে আপুনি যাওঁতে আমাৰ ঘৰত সোমাই যাব নে কি?
নাই মই আমি ওলাই পেলাই সেইফালে ঘৰত গুচি যাম তোমালোকৰ। তোমালোকৰ ঘৰত গৈ চবকে তাৰাপা আমি লৈ পেলাই আমি এইফালে গুচি আহিম। আমি এইফালে নগাঁও হৈ যাম আৰু।
অ নগাঁও হৈ যাব ন? মানে আপোনাৰ এইটো হেৰি আছিলে অ বুজি পাইছোঁ। এ নতুন ব্ৰিজ হৈ যাম? অ অ হ'ব হ'ব। এই নতুন ব্ৰিজ হৈ যাব নেকি? নতুন ব্ৰিজ হৈ যাব নতুন যে বনাইছে এইখন যে আমাৰ পৰুৱা চাৰিআলি এইফালে যাব ন? অঁ ঠিকে আছে বাৰু কি গাড়ী আছিলে, ইনোভা?
অ ইনোভা। ড্ৰাইভাৰ বেলেগ এ আগৰ ড্ৰাইভাৰ জন হেৰি ওলাই দিলো।
হয় নেকি?
উম। আগৰ ড্ৰাইভৰজন উলিয়াই সি মানে অলপ সি গৰ্বৰ কৰে যে। সেইটো কাৰণে বেলেগ এজন ড্ৰাইভাৰ ৰাখিছোঁ এতিয়া সেইজন ঠিকেই আছে বাৰু।
অ হ'ব দিয়ক অ অ হ'ব হ'ব। আপোনাৰ তেন্তে কাম এটা কৰিম আমি ইয়াৰপা চাৰি হেৰিটা মানত ওলাই দিম ন আঠটা নটা মানত ওলাই দিম বুইছে?
অ অ সেইটো টাইমে ঠিক আছে। অ সোনকালে গলে মানে অকণ আমি অ চাই কৰি আমি কিবা কিবি খোৱা খোৱা
অ খোৱা বোৱটো কৰিব লাগিব অ অ, সেইটোৱেই চাহত মানে যাওঁতে নহলে ইয়াৰ পৰাই যাওঁতে প্ৰথমতে। চাহ খাই যাম নে কি কয়?
চাহ তাতো খোৱা হবই বাৰু, কিন্তু আমি ৰাস্তাতটো ৰখিমেই ন ৰাস্তা। ৰাস্তাত আমি। জুবিন ক্ষেত্ৰ চাই সেইখিতে অকমান টাইম ৰখি। চাহ তাহ খাই ধুনীয়াকৈ। কি কয় আমি একেবাৰে পুৰা একে জেগাত নামিমগৈ আৰু।
অ অ দিয়ক বাৰু হ'ব দিয়ক তেন্তে ন মই সুধি চাম বাৰু দিয়ক। অ'- অ 'হব হব দিয়ক
উম।